হেল্ল' এয়া এই এইটো চাহকাপ খ চাহকাপ খাই বহিছো তুমি
অ', ই মেগী অকনমান বনাই লওঁ খাব লৈছিলো
অ', এই মেছেজটো দিয়াৰ কাৰণে মই তাকে ভাবিছো বোলো কিয় আনচিন হৈছে বোলো কিবা কৰি আছে চাগে
উম, গম পোৱা নাই নাই মই তই ফোন কৰোতেহে গম পালো বাকী কেতিয়া আহি পালি
মই, তোমাৰ এই তিনিটা বজাত
আ আ আজি দেখোন তোৰ দেৰি হলে
এই, তোমাৰ মানে আজি তোমাৰ ইন্টাৰভিউ ললে ফাৰ্ষ্ট এটা এটা গ'ল
উম,
এই, যি সুধিলে বা কি মানে কেনেকুৱা হৈ গল এ তোমাৰ সুধিলে আৰু হিন্দীত সুধিছে আৰু মই ভালকে ক'বও নাজানো তেওঁ মানে পাইছো আৰু
অ
অকণ অকণকৈ শিকি শিকি তাৰপিছত তোমাৰ সুধিলে কেনেকৈ কেনেকৈ মানে তুমি কিয় ল'ব বিচাৰিছা এইটো লোৱা বেনিফিট কি কি আৰু এইটোত মানে বেনিফিটটো সুধিছে আকৌ মানে বেয়াটোও কি বোলে এইটো ললে বেয়াও হয় নে কিছুমানে কয় সেইটোও তাৰ ওপৰতো কৈছে তাৰপিছত মই ক'লোঁ আৰু শুনা ছত বাকীখিনি তাপিছত কৈছে বোলে মানে তুমি ভালপোৱা কিবা এটা কোৱা আকৌ বেয়া পোৱাও কিবা এটা কোৱা মানে তুমি যোনটো কৰি ভাল পোৱা মই ক'লোঁ বোলো মই হিন্দী মে য' বোলতাহো হোঁ মানে এইটো এইটো বাত ক'লে মানে কথা ক'লে মই মানে যি টি কৈ দিওঁ সেইটো পা মোৰ মানে কথা কনফাৰেশ্যন কৰিলে মানে মোৰ ডৰ লাগটা হে হেনেকৈ ক'লোঁ আৰু
অ অ
সঁচাকে কৈ দিছো ন যোনটো সঁচা সেইটো অ তাপিছত কৈছে বোলে অ অ এই কৈছে বোলে এইটো তুমি ভালেই কৈছা যে সঁচা কথাটো কৈ দিছা
অ
তেতিয়াহে আমি গম পাম যে তোমাৰ মানে এটা ল'ৰাৰ মানে তোমাৰ বেয়া কথাটো কি আৰু ভাল কথাটো কি তুমি মানে কোনটো কাম ভালকৈ কৰিব জানা কোনটো কাম নাজানা
অ
তাৰপিছত তাৰ ওপৰত তোমাক এতিয়া বেছি গুৰুত্ব দিব তাৰপিছত তোমাৰ কৈছে অ এতিয়া ইণ্টাৰভিউ তোমাৰ এইয়া এছ এছ বি চাৰ জনে
অ অ তাপা
তাৰপিছত এইটো সব হ'ল হোৱা পাছত আৰু ক'লে কৈছে বোলে তে মানে আমাক পোন্ধৰ বছৰত সোমিয়াব বোলে এবাৰ আমাৰ মানে ৰণৰ আৰু মোৰ দিল ভাল যে
অ তহঁতৰ দিল ভাল ভাল নেকি
উম তাপিছত আমাক ডাইৰেক্ট কৈছে কৈছে বোলে তোমালোকৰ এনৰ'লমেণ্ট হ'ব
অহ
তাৰপাছতে তোমালোকৰ এ পোন্ধৰ আগষ্টত প্ৰেক্টিচ আৰম্ভ হৈ যাব কিয় কণ বেলেগক নাই মাত তোমালোক দুটাক সুমিয়াই দিম লাইনত
অ তেনেকে গৈছে কোনে এন চি চি কি এছ এছ বি এ কৈছে নেকি
এছ এছ বি নহয় চিনিয়ৰ যোনটো আন্ডাৰ অফিচাৰ উম আন্ডাৰ একে মানে গোটেই চিনিয়ৰৰ একে এটা ছিনিয়ৰ থাকে আন্ডাৰ অফিচাৰ
অ অ
সি কৈছে আৰু সি কৈছে বোলে হ'ব তোমাক তোমালোকক সোমোৱাৰ দায়িত্ব আমাৰ লাগে তেওঁলোকৰ ইয়াত এডমিচনো নহয় মানে এনৰলমেন নহয় কিবা মানে তোমালোকে এক্সামত ফেইল কৰিলা নহয়, ৰানিঙত নোৱাৰিলা।
অ'।
সোমোৱা দায়িত্ব বোলে আমাৰ কিয় কাৰণ তোমালোকৰ দিল ভাল যে দিলৰ ফালৰ পৰা তোমোলোকে সোমাবাই এনে কৈছে।
তহঁতক মানে সোমিয়াই দিবই আৰু।
সোমিয়ে দিবই। সেইটো ফালৰ পৰা এনিফিট
ভাল দে তেনে অ', অ', তেনেতনো এ টেনচন নাই যিমান হলো
টেনশ্যন নাই কিন্তু এই কষ্ট এ একে দিনডাল বহিয়ে আছো। ভৰিকে যে বিষাই গৈছে। অ', বহি বহি দিনডাল একে ৰাতি
ৰনে কৈছে মই অথনি ৰণলৈ ফোন মাৰিছিলো সি কৈছে মোক কথাবিলাক। অৱস্থা বেয়া কৰি দিছে বোলে?
বা, এই মানে কিবা কৰাই থাকিলেও বেলেগ কথা।
তহঁতৰ কি এতিয়া পোন্ধৰ আগষ্টলৈকে ৰেগুলাৰ যাব লাগিব নে?
অ', ৰেগুলাৰ এতিয়া কাইলৈ নাযাওঁ। এই আজি গা বেয়া হৈ গ'লগে, গা বেয়া হৈ গ'ল।
সাংমতিত নাযাওঁ নেকি দে যাবলৈ মানা কৰিছে নেকি?
নাই নাই নাই নাই নাই। তোমাৰ মানে কাই-আজি তোমাৰ চব হৈ গৈছে যে।
অ'।
কাইলৈ মানে অকল তোমাৰ এয়া কাইলে অকল নামচামে ল'ব নাম চাম ললে মানে তোমাৰ গুৰুপৰ পৰা কৈ দিলেই হয় মানে যে মই মোৰ নামটো এইটো মই আজি যাব নোৱাৰিম। এনেকে কৰিলেও মানে হ'ব আমি এতি মানে এতিয়ালৈকে আমাৰ এনৰলমেণ্ট হোৱা নাই যে দহ তাৰিখে হবই। সেইকাৰণে মানে কৈছে দহ তাৰিখে আহিলেও হ'ব।
তহঁতৰ এতিয়া ডেছ কি কি আছে? ধৰ কি খাকীটো কি কিনিলি নেকি নে কেতিয়া কিনিবি?
নাই নাই নাই কিনিব লাগিব দেত এতিয়া এইটো কিনিব লাগিব।
হে?
অ', কিনিব লাগিব।
অ', সেইটো মানে আছেই?
উম, সেইটো এ কালি আছেই তোমাৰ বুট দুটা লগত সেয়া।
উম।
আমাৰ মানে আগৰ আকৌ তোমাৰ এই এ-চাৰ্টিফিকেট কৰা সেইযোৰ খাকি নহ'ব যে। উম, সেইযোৰ ৰং অকন ডাট এ অ' এইযোৰ মানে পুলিচৰ যোনটো যে এছ আই যে তোমাৰ পাতলাটো যে যেনেকৈ কনষ্টেবলৰ তোমাৰ কাৰাটো। এছ অ' সেই অ' এই তেনেকুৱা মানে। আৰু পাতলা কালাৰটো সেইযোৰ কিনিব লাগিব তাৰপিছত আৰু কিবা কিবি আছে আৰু সেই
সেয়া সেয়া কেতিয়া পোন্ধৰ আগ পোন্ধৰ আগষ্টত লাগিব চাগে সেয়া ন?
অ' সেয়া পোন্ধৰ আগষ্টত লাগিব।
অ' তেখেতই এতিয়া মই দিয়া কামটো-কামটো কৰিলি নে কেতিয়া কৰিবি?
সেইটো তোমাৰ মোৰ হৈ গ'ল তোমাৰ আৰু দহটা হে আছে।
কি কেইটা দচটা হেৰিটা দচটা নে নে হেৰিত দহটা কেনেকুৱা মানে?
টাক্স দহটা আছে মানে।
আছেই আৰু?
অ' নহয় মই তোমাক যে মই কৈছিলো যে মই এই এইটোক তু-মই তোমাক সুধিছ মই কোনটো কৰো? তুমি ক'লা সেইটো বুলি তাৰপিছত মই সেইকাৰণে তাৰ পাছতে মই পাঁচটা কৰি দিলো তাৰ পিছত এতিয়া আকৌ কইছো নাই টো পাছত ৰাতি কৈ দিম আৰু মইতো ৰাতি কৰি দিম আৰু।
অ কৈ দিবি কৈ দিবি কাৰণ এইটো হে হেৰি হেৰি হৈ হৈ আছেতো
উম দাৰে চেক
অ সোনাল সোনকালে কৈ দিবি।
উম আজি এইটো হৈ যাব।
তেতিয়া সোনকালে সোমাব।
ৰাতিলৈকে গলা নেকি?
নাই। কালিতো সাতটা কৰিলো আজি আঠটা কৰিলো ৰাতিপুৱা।
অঁ ৰাতিপুৱা কৰিলোৱা ন?
মানে মিলি গল আগে
উম মিলি গল আৰু পোন্ধৰটা কৰিলো উম।
এতিয়া তাক কি কথা নাই বাৰ এই এইটো আজি ডিউটি গলা?
আজি ডিউটি গ'লো আহিলো গে।
উম, উঠনি বোলে কাজুদা আৰু মৃন্ময়ো গৈছিলে?
নহয়।
মই গুটিক যে এনেকুৱা বকিব মন গৈছে উঠনি উম। গোটেই কিনি ইমান বকিব মন গৈছে। সি আকৌ কৈছে বোলে তই নকৰ যদি কৈ দে বোলে মই বেলেগক দি দিম বোলে।
কি কি ফোন সেইটো।
অ', সেইটো।
এইদালৰ এনে কাক দিব সি?
সেইটোৱে নহয় শুনাচোন তুমি মই এনেই মই এয়া কৰিয়ে আছোঁ হয়নে?
উম।
মইতো উম এনেতো সেয়া হৈয়ে আছে প্ৰচেচিং হৈয়ে আছে। তেওঁ কৈছে কৈছে বোলে যদি নাই কৰা ক বোলে। মই দেখোন এতিয়ালৈকে দহটা এঘাৰটা কৰিলো।
তাৰ কথা শুনিছ এডাল এনেই কৈ আছে এ।
পাই আছে যে বস্তুবিলাক একে মানে নিজকে কিবা বুলি ভাবি লৈছে।
উম।
উম তাক দিম ৰখা এতিয়া গ'লে দিম অকণমান পাছত। কাজক মেছেজ কৰিছিলো কাজক বোলে আহিব। কাজক
সি আহ আহিব নেকি?
উম।
দে হ'ব দে আহিব সি। এতিয়া কি চাহ খালী?
খালো খালো খালো চাহ অকণ খাই পেলাই মই বহিছো আৰুে। গা বেয়া কৰি
হা?
উম, আজি একে মানে তোমাৰ কিবা একে জ্বৰৰ নিচিনা হৈছে। উম, আজি মানে তোমাৰ চিনিয়ৰ লগত তক্কৰ দিব গ'লে যে।
কিয় চিনিয়ৰ লগত তই কিহৰ তক্কৰ দিলি আকৌ।
মানে তোমাৰ যিমান ছিঙিব পাৰা মানে তুমি।
কি?
যোনটো তোমাৰ মানে আমাৰ হয় মানে আ ধাৰটি ধাৰটি কাদাম তল চল মানেকে যিমান জোৰচে জোৰছে চিঙৰি পাৰো মানে এই এইটো তুমি দেখাত অ', মানে তোমাৰ চিঙৰিব নহয় মানে এক দৌ এক কেনেকৈ মানেকে। অ', এই যেনেকৈ
আছে মানে এইবিলাক?
এই বহুত আছে, তোমাৰ চিনিয়ৰৰ লগত মানে কৈছে আৰু যাৰ তোমাৰ আমা আমি এতিয়া জুনিয়ৰ।
অ'।
কৈছে চিনিয়ৰৰ মাত বেছি ওলাই নে জুনিয়ৰৰ মাত বেছি ওলাই এতিয়া সেইটো চাম। তাৰপিছত আমাৰ মাত বেছি ওলাল। তাৰপিছত এতিয়া অৱশ্যে এইটো তোমা-তোমালোকৰ ভাল হৈছে দিয়া ভাল হৈছে, তোমালোকৰ হ'ব হ'ব বুলি তোমালোকৰ, হা হা?
অ', খাই যাব দে, চিনিঅ'ৰখিনি ক'ৰ?
তোমাৰ এটা আছে নগাঁৱৰ।
নহয় নহয়, মানে সিহঁতো বি নে ছিৰ?
সিহঁতে বিৰ।
বিয়ে মানে?
অ', ন-এই মেইন চিনিয়ৰখিনি চি কৰিলে।
অ,
সিহঁতে এতিয়া আণ্ডাৰ অফিচাৰ, মানে একে গোটেই ধৰি লোৱা, আমাৰ যে কেম্প-চেম্পবিলাক যে হয়। যোৰহাট ক'ৰবাত ক'ৰবাত, একে গোট গোটেই মানে কেম্পৰ একে এটা ছিনিয়ৰ থাকে যে আণ্ডাৰ অফিচাৰ।
অ,
সেই তেনেকুৱা এটা মানে সি।
অ, এতিয়া তহঁতক যে হে-হে-হেৰি কৰি আছে। ই-ইহঁতৰ কি মানে, বি, এ মানে ইহঁতো?
সিহঁতে চি, সিহঁতে চি এ পাছ কৰিলে, অ,
চি, পাছ কৰা মানে?
উম,
অ,
এতিয়া মানে সি-সিহঁতে ওলাব আৰু বেছি দিন নাই আৰু তোমাৰ, এয়া এই সিহঁতৰ চাৰ্টিফিকেটখন অহা নাই মানে।
অ, বাকী হেৰি, এইটো কি, আহিবি এপাক ওলাই সময় পালে।
উম, এই সময় পালে নহয় যামেই আৰু তোমাৰ এই এইটো আজি ব-বতৰো কেনেকুৱা কৰিলে ন। আকৌ আবেলি বৰষুণ দপালপিটা।
তহঁতৰ সেইফালে দি, দি-দিছিলে নে টাউনত?
আমাৰ তাত দিয়া নাই, আমাৰ তাত ৰ'দ। উম, তাৰপিছত তোমাৰ, যেতিয়া আহিছো।
উম, ইয়াত একে যি দবাপিতা বৰষুণ আহিছে।
উম, মই আহিয়ে মই শুই গ'লো আৰু, মই ভাৱিছো নাই ইমান ধুনীয়া বৰষুণ কৰি বতৰ দিছে।
অ,
আকৌ লাইনটোও কাটি দিছে, মোৰ মোবাইলৰ চাৰ্জো নাই ইফালে।
উম, শু'ব পাৰিলি?
বুলো, হা হা?
শু'বলৈ পাৰিলি?
শুবলৈ পাৰিলো অ', বা এই বেয়া এটা টোপনি আহিছি। এই মানে, সদায় তোমাৰ চাৰে তিনিটাতে উঠি আছো যে। এই সদায় চাৰে তিনিটাতে উঠি আছো ভাবা। একে গা অৱস্থা কিবা কৰি পেলাইছে। ৰেগুলাৰ, ৰেগুলাৰ। সেইটো কাৰণে এই। মৰিলো আৰু মানে তোমাৰ কষ্ট অকণ হ'ব, তাৰ পাছত যদি কিবা ভাল বেনিফিট পাওঁ ভালহে।
উম, পাৰি বাৰু নোপোৱা নহয়।
উম, কেইদিনমান কষ্ট কৰো আৰু।
অ,
কেদিনমান কষ্ট কৰা পাছত মানে ভাল হৈ যাব।
উম, অ, তেতিয়া চিন্তা নাই আৰু।
চিন্তা নাই অ, এইফালে আকৌ কাজু দাকো লগ পালোঁ। উম, অহ
ক, তেনেকে কি ওলাই আহিছা নেকি?
নাই নাই এই দাদু দা মাংস নিব আহিছিল।
উম,
মাংস নি আহিছে।
অ, তোৰ কি এতিয়া কাইলে তই নাযাওঁ।
কাইলৈ নাযাও হি একে গা একে কিবা কৰি পেলাইছে এই বেমাৰী।
তাৰ পিছত দেখোন ডেইলি যা যাব লাগিব, তেতিয়া কি কৰিবি?
তাৰ পাছত যাম আৰু তোমাৰ এই কেইদিন মানে এই এইটো এতিয়ালৈকে এডমিশনটো হোৱা নাই ন আমাৰ
অঁ।
সেইটো কাৰণে মানে এতিয়া নগলেও হ'ল তাৰ পাছত গ'লে হ'ল আৰু।
অ সেইকাৰনে।
উম।
হোক দে অকন ক কষ্ট হব কৰ আৰু।
উম কষ্ট অকণ কৰো ইয়াত।
উম সেইকন কৰ আও।
অ অথনি মোক স্কিন শ্বট এটা দিছে সিহতে ডবল কৰিলে দেখোন হেই।
কোনে?
এই এইটো চোৱা নাই তুমি?
উহু।
গোটি আৰু কাজু দাই।
কোনে?
গুটি আৰু কাজু দাই।
কি কৰিছে?
এই তোমাৰ টাইমটো যে।
অ অ বা মোকো দেখাইছে।
অ মই দেখি কিবা হৈ গৈছো। অ মই তাকে ভাবিছো বোলো বাপৰে বাপ ইমান বেছি।
হেদিনাখন আমাৰো হল তেনে গৈ পেলাই যোৱাৰ কাৰণে ধৰ হ'ল। এই এইটো এইটো মানে কপালৰ কথা
উম কপালৰ কথা অ।
এইটো কপাল মিলি গ'লে মই দে তোৰ কপাল মিলি গলে তও পাই যাবি কেতিয়াবা। এতিয়া এতিয়াও ধৰ পাই যাব পাৰ অ এতিয়াও পাই যাবি।
কবও নোৱাৰ যেতিয়াই তেতিয়াই হৈ যাব পাৰে।
উম।
সম্ভৱ মোৰ মতে নেটৱৰ্কৰ ইছ্যু কাৰণে হয় দেই।
সেইটোৱেই।
উম এনেই তোমাৰ নেটৱৰ্ক ভাল থাকিল নেটৱৰ্ক ভাল থাকিল
মানে মাৰিত দিয়ে চাগে ধৰিব নোৱাৰা হৈ যায়।
ধৰিব নোৱাৰা হৈ যায় মানে এটা টাইমতে চবেই কৰে যে। উম ইংলিছ মাৰে সেইটো কাৰণে হ'ব পাৰে।
ধৰিব নোৱাৰা হৈ যায় গম গম নাপায় আৰু আৰু কাৰণ হেৰিত তাত সেইটো টাইমটো ছেট থাকে।